হেল্ল' অ' শুনিছানে?
উম, শুনিছো মোৰ মাতো শুনিছা নে?
উম, শুনিছো শুনিছো কি কৰিছা?
তোমাৰ ইমান গৰম উঠিছে অকন ৰাস্তাৰ ফালে ওলাই আহিছো।
তাকে। আমাৰো এইফালে বহুত এ মইয়ো তোমাৰ সেই ৰাস্তা ফালেকে ওলাই আহিছিলো জাষ্ট। মানে কি হৈছে তোমাৰ বহুত বেয়া গৰমো ঘৰৰ ভিতৰত থাকিবই নোৱাৰি মানে।
নোৱাৰি নোৱাৰি।
এ একদম এই ৰ'দতটো বহুত চোকা অ'।
বহুত চোকা হয় হয় উম।
এতিয়া মই ৰাস্তালৈ যে ওলাই যে আহিছো ৰদটো দি যে আহিছো। তোমাৰ একেবাৰে গোটেই পিঠি চিঠি জ্বলি গৈছে আৰু।
জ্বলি যায় জ্বলি যায় বহুত গৰম পৰিছে।
তাকে এইবাৰ গৰমটো অকণ বেছি পাইছোঁ মই।
বেছিয়ে বেছি।
তাকে এনেকে গৰম বাঢ়ি থাকিলে কেনেকে হ'ব বাৰু।
উম।
এ বাকী ভাত পানী খালা নাই?
উম, ভাত পানী খালো খালো।
কিহে খালা?
এয়া দালি আমলেট তেনেকে মায়ে বনালে খালোঁ আৰু।
অ', অ', অ', বাকী খবৰ খাতি?
উম, খবৰ খাতি ভালেই ভালে।
অ', অ', এই আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে।
এ ফোন কৰিলে মানে বহুত তোমাৰ লগত ধৰা কথা দুটামান পাতিবলগীয়া আছিলে।
অ', কি কথানো?
এ মানে মোৰ ধৰা এটা বহুত সাধাৰণ ঘটনা এটা হ'ল দেই আজি তোমাৰ তিনদিন মান হৈছে আৰু। এ মই তোমাৰ হেৰিয়ত অনলাইনত। মানে এটা অনলাইন শ্বপিং প্লেটফৰ্ম আছে বিভিন্ন ধৰণৰ। তাত মই তোমাৰ এটা ধৰা এই ডিজিটেল ৱাচছ যে পাই। সেই তেনেকুৱাই মই হোৱাটছ এটটা মানে ডাৰ কৰিছিলো দেই। কাৰ পা টচৰ দাম যেনিবা আছিলে তোমাৰ হেৰি টকা আঠাইশ টকা আছিলে। তাৰ পিছত অ' তাৰপিছত মই সেইটো ৱাচটো চালো মানে বেলেগ ভাল লগা নাছিলে সেইটোয়ে ভাল লাগিলে। তাৰ পৰা টো যেনিবা কি হ'ল কেচ অন ডেলিভাৰী নাছিলে এভেইলেবল। তাৰপাছত মই বোলো একো নহয় কে অন ডেলিভাৰী নাথাকিলেও নাই মই ফিফটি পাৰ্চেন্ট মানে অনলাইন পে' কৰি দিলো। তাৰ পিছত মই ফিফটি পাৰ্চেন্ট কেচ দিম বুলি ক'লো মানে তেতিয়া। ফোন কৰি কৰোতে বোলে হ'ব আপুনি ফিফটি পাৰ্চেন্ট দিলেও হ'ব বুলি ক'লে। তাৰপিছত মই ধৰ ফিফটি পাচেণ্ট অনলাইনতে কৰি দিলো। তাৰপিছত ৱছ কালাৰ আছিলে মানে ব্লেক কালাৰ আছিলে দেই ফুল ব্লেক মানে তাৰপিছত এ এ মানে ৰাউনণ্ড আছিলে। স্ক টাইপ নাছিলে ৰাউনণ্ড হৈ পেলাই মানে পুৰা ব্লেক আছিলে তাৰ পৰা মই অৰ্ডাৰ। দি দিলো অৰ্ডাৰ দি তোমাৰ এসপ্তাহৰ ভিতৰত আহিব বুলি। কৈছিলে বাৰু তোমাৰ মোৰ ছয় নম্বৰ দিনাই আহিলে বাৰু দে তাৰ পিছত ছয় নম্বৰ দিনা আহি পাইছে, তাৰপাছত মই অডাৰ্টো ৰিচিভ কৰি বাকী ফিফটি পাৰ্চেন্টে দি কিলিয়াৰ কৰি দিলোঁ। তাৰপিছত ঘৰলৈ গৈ মই তোমাৰ ঘড়ীটো চাইছো চাই পেলাই দেখিছো যে মই অৰ্ডাৰ দিছিলোঁ ৰাউনণ্ড তাৰপিছত আহিলে মানে স্ক টাইপ। হেল্ল' হেল্ল' হেল্ল' হেল্ল'